হেল্ল'
কওক কি কৰি আছে
এ আ এ ইমাৰ ৰ'দ দিছে ভাতগিটা খাই উঠি ছাগলী খুলিবলৈ আহিছো অ কি কৰি আছা
হই দেই
উ মই খাই বোৱা আজৰি আহি পেলাই এনে আছো ভালেই ভালে
অঁ উম বাকী ঘৰত ঠিকে আছে
আছে অ
অ তাৰপা ভাত পানী খালা নহয় আহ ঠিকে আছে ঠিকে আছে আহ কিহে খালা না হোৱা না হোৱা হাতৰ তোমালোকৰ হাত মানে বা আমাৰ সাত নামানে হে, অ'! সেইকাৰণে সেই সাতৰ হেৰিয়ত হে, আহাৰ লাষ্টত কৰিম আও, শাওন ফাৰ্ষ্টতে।
অ', এ এতিয়া আকৌ সেই কঠীয়া পেলোৱা বেছি দিন হোৱাই নাই ন। সৌ সিদিনা পেলাইছেহে কঠীয়া।
অ' হ'ল হেৰি লাষ্টলে হ'বগে আও।
সেইটো চাইডে এনেও শাওনলেহে হেৰি হয়গে আৰু ৰুব পৰা হয়গে। আমাৰ এইটো চাইডেহে পুৰা সোনকালে ৰোৱে।
আহ। মানুহজন ঠিকে আছে।
আছে আছে।
ল'ৰা কি কৰি আছে?
ল'ৰা এই স্কুলৰ পৰা আহি ওচৰৰ মানুহ এ ঘলে মাতিছিলে তালৈ দৌৰিছে আম খাবলৈ।
অ পৰীক্ষা চলি আছে নহয় চাগে।
পৰীক্ষা আজি এদাই হ'ল।
আমাৰ ছোৱালীও পৰীক্ষা বাৰ তাই হেৰি কাইলে নে পৰহিললৈকে আছে।
অ আমাৰ ইহঁত আকৌ চাৰিাহে ইহঁত চাৰিটাহে সিহঁতৰকৌ ছটা সাতটা মান চাবজেক্ট নহয় হপাই। আমাৰ এটা চাৰিটাাহে
অঁ।
চাৰিটাতে বওঁ বোৱাই দিছে পঞ্চাশ নম্বৰ যি টান টান প্ৰশ্ন কাটিছে।
উম বহুত টান।
খোৱা বোৱা হেৰি মই ৰান্ধনী নহয় বেলেগে ৰান্ধনী। ৰান্ধনিয় ৰান্ধি দিলে দালি তাৰপিছতে আলু গুটি ভুলে ভাজিলে সেয়াই।
অ' অ' আমাৰো সুধা সুধা।
উম, কিহে?
আমাৰ দালি বনালো তাৰপিছতে আলুু টি ভাজি লোৱা আৰু িহু চাটনি সেয়াই আৰু
আলুগুটিকাল ভাল খাব পাৰিছে বুলি আলুগুটি যিম পিঠা মিঠা খাবলৈ বেয়া এতিয়া।
উম।
নেখাওঁ মই আলো গতিে কেতিয়াবা এই মিহল দিবলৈহে আনে।
পাচলি দুই এটামান ওলাই। এই ভাজি এখন হয় আৰু তেনেকে আৰু।
উম বজাৰত কিমান পাচলি ওলাইছে ইমান কম দাম, তাত ইমান দাম দাম দি পইছা পাচলিবোৰ খাব লাগে।
তাকেহে যাবলৈ আকৌ মানুহেই নাই নহয়।
আহিলে হয় পতককে বোলে আহি, পেলাই লৈ পেলাই বোলে যাও। বা সেইখিনিল গৈ পেল এইখিনিিব লৈ পেলাই ফোন এটা কৰিলে সেইখিনি কোনোবা এটা আহি লৈ যাবহি পাৰে।
উম। তাকে। অ বাহ ইমান। উ ৰাম ৰাম ৰাম, বাকী তাঁত সুত কিবা আছে নে?
মোৰ আজি হেৰিতটো ভাল হৈছে। কাইলৈও এনেকে ৰ'দিলেই হ'ল।
উম তাত সুত কিবা আছে।
তাত লগাই থোৱা আছেই, যুগটা লগোৱা তাল খন আছে একো হেৰি কৰাৱাই নাইকিয়া এইদিনত, সূটা চূতা নাইকিয়া সূতা আনিলাগেহে হ'ব।
অ অ।
এখন আজৰি হৈ পেলাই এতিয়া নলগাও আও এতিয়া এইকিটা দিনত লগাবলে হলে শয়েহে পৰিব। পথাৰলে যাম নে ইফালে যাম নে সিফালে যাম।
মো সেই তাঁত এজোটা লগাই থৈছো।
উম।
ওলায়ে নাযাও।
মেখেলা হে?
মেখেলা মেখেলা।
ফোপাই গৈছো অ ইমান ৰ'দ কিবা লাগি গৈছে।
উম ৰ'দ ছাতিয় আও ব বেলেগ আও তেনেকুৱাত আও গৰু, ছাগলী পথাৰত থাকিলে কেনেকুৱা হেৰি হয়।
উম। গৰমত ঘৰত থাকিবই নোৱাৰি।
উম। আমাৰ ইয়াতটো ভালেই হৈছে বতাহ মাৰি আছে ইফালৰ পৰা সিফালে হেৰি কৰি থাকিব পাৰি।
অ আমাৰ এইফালে বতাহ মৰাই নাই।
আমাৰ ইয়াত বতাহ মাৰি আছে বাও থাকিবলে ভালেই হৈছে। খেতি আজৰি?
তাকেহে। আমাৰ আৰম্ভ হ'বহে আও।
উম, আমাৰ আজৰি আও। সেইফালৰ পৰা আজৰি আও বেলেগ এতিয়া কি বেলেগত আও হাজিৰা কৰিবলৈ যাব লাগিব।
অ অ।
হাজিৰা মাৰিবলৈ গ'লেহে হব।
তাকেহে। সেইফালে হাজিৰা চিষ্টেমো আছে নি?
আছে।
অহ। পাচলি ঘৰত কি কৰিছানো?
পাচলি ঘৰত নাই তেনেকে। এই ইঘৰ-সিঘৰ কৰিছে তাৰ পাহে খাওঁ। কনো ঘৰত কৰিবলে এতিয়া গোটেখন পানীয়ে হৈ আছে।
অ তাতো পানী হয় ন?
এইবিলাকত হে এইবিলাকৰ পানী ৰখি
অ ৰবাচোন তোমালোকৰ তোমালোকৰ ওচৰত যে আছে নদীখন নদীখনৰ পৰা পানী আহে নে নাহে?
আমাৰ এইফাললে নাহে সিটো চাইডলে পায়। আমাৰ পৰা সিটো চাইডলে মানে আমাৰ এইকনলে নহয়। তথাপিতো ভয় লাগে ডাঙৰকে যদি পানী আহে তেতিয়া অকণমান হেৰি হয় আও।
অহ।
এই উভতনি পানী এটাই পায় অকমানকে বেছিকে নাপায় আও।
অহ।
ভয়ে লাগে এতিয়া যিহে পানী বাঢ়িছে। য'তে - ত'তে যিহে পানী হৈছে বুলি কোৱা শুনিছো।
উম আমাৰ এইফালে পুৰা পানী আজি শুকালে বাও এ একদম ধল অহাগ ৰাস্তা উপচি আছিলে, এই আমাৰ পিছখন গাওঁৰ ৰাস্তাত আৰু সেই দুঠাইত ছিগিলে নহয়।
অ', আকৌ ছিগিলে সেইফাললে?
এই ৰাস্তাটো মানে মাথাই নহয় পিছফালৰ ৰাস্তা ৰাস্তা এই গাওঁখন আছে যে সেই গাওঁ খনৰ যোৱা সেই ৰাস্তাটোতে অকনমান দুঠাই ছিঙিলে।
অহ অহ অহ
উম
আমাৰ এইটো চাইাবকুৱা নহয় আমাৰ এনেইনেকে বৰষুণৰ পাৰব ৰখিলাহে হে হয়। য'তে ত'তে
উ অ' কোৱাচোন
পানীবোৰ ৰখি পেলাইাহে হেৰি হয়।
অহ অহ অহ আমাৰ হে পুৰা পানী হৈছিলে সে এতিয়া আগফাল পিছফাল সমানে হয়। এতিয়া অকমান হেৰি হৈছে।
অ' মছলা নাই তেনেকে বৰষুণত পানী যা ঘ হয় ন মাটিবোৰ শু শুকান নহয় জানো শুকান মাটিত হেৰি হৈ যায়।
মানুহজনে এনেই কি কলো
এতিয়া বজাৰ
অ', অ',
বজাই বাই বাই যাব লাগে।
অহ।
মই বজাৰ
হেৰি হয় ন'? ইনকাম হয় ন'? অ', অ'। অ', প্ৰ'ফিট হোৱাটোৱে লাগে নহ'বা পৰিয়াল এটা চলাবলে বৰ কষ্ট অ'।
হে নে বহুত কষ্ট হয়। যিহে দিগদাৰ হয় কোনোবা এদিন, উম। আগতে ইমান হেৰি নাছিলে, এত তিয়া এই বাৰিষা দিন কেইটাত বেছি কষ্ট হৈ যায়গে।
কষ্ট হয় অ', কষ্টটো নহয়। এ এবাৰ হেৰি কৰিবা। অ', লোৱা দেৰি হ'ব, লোৱা পিছবেলা, চো ছোৱালী আহিলে, এই পালেহি তাৰপিছত আৰু এইয়া আৰু
এঘাৰটা বজালৈ আজৰিয়ে নহয় সিহঁত বিলাকৰ।
অ', অ', চাৰে এঘাৰটা মান
আমাৰ ইহঁতক, আমাৰো ইহঁতৰ এঘাৰটা বজালৈ আজৰি হৈ যায়।
তাকে এইবাৰ পৰীক্ষাও এদায় হ'ব গৰম বন্ধও হ'ব নহয়।
অ', আমাৰ সিহঁতৰ আজি এদায় বাৰু।
অ', গৰম বন্ধ হয় দিবই নহয় এক তাৰিখৰ পৰা চাগে।
অহ, এ, এ, এমাহটো কিবা অশান্তি লাগি যায় অ'। ল'ৰা-ছোৱালীবোৰ ঘৰত থাকিলে।
উৎপাত।
উৎপাতবিলাকৰ সঁচা একদম বন্ধ দিবই নালাগে মই সেইটোৱে ভাবো।
অ'।
বিলাকলে চাই অকণো বন্ধ দিব নালাগে।
উম, একচেকেণ্ড নাথাকে নহয় ল'ৰা-ছোৱালীয়ে। আমাৰো একেই। উৎপাত, দৌৰা-ধপৰা, কাজিয়া মাৰ-ধৰ।
আমাৰতোটো অতি আৰু এতিয়া তালৈ পঠিয়ালেও নাযায়।
অ', ই আমাৰ ফালেও আতিছে। আমাৰ ডাঙৰটোতো ডাঙ নয় সৰুটোও সমানানেই কয় উপাত
সেইবিলাকৰ অট'পালি আও
অ ডাঙৰটো ডাঙৰে হ'ল তথাপিও উৎ পাত নকমে।
ন এটা ডাঙৰ হৈ এটা হৈ হৈ থাকিলে এইটো থাকিবই আও। দোৱাত পালি দুটাই ইটোৱে সিটোক লগাব সিটোৱে সিটোক লগাব আৰম্ভ হৈয়ে যায় সেহঁতৰ।
উম। বাকী তাত
এ নহয় বেলেগৰ ওচৰ ছোৱালী এজনী।
অ', অ', অ', তাকেহে।
নিজৰ নহয়। আধি অ।
অ অ। আমাৰ হেই ময়ো আধি বা তাৰ যদি লগাই থৈছো তেনেকে মেখেলা আধি কৰিছো। ব্যৱহাৰ কিবা এটা কৰি থাকিলে। আধি চাৰি চাৰিখন লগাইছিলো চাৰিখন চাৰি আঠখন।
অ।
তাকেহে আমাৰ ঘৰ ওচৰৰ মানুহ এজনীয়ে ইণ্ডাষ্ট্ৰি খোলা আছে। কথা আছে কি কয় জানো।
অহ ',
ব্যৱসায় এটা তেনেকেই কৰিমগে বুলি ভাবি আছো। এতিয়া হয়গে নে নহয়গে।
অহ ',
এ ওচৰৰ মানুহ এজনীও আকৌ মোৰ, হ'ব দিয়া নহ মোৰ এই ওচৰৰ মানুহ জীয়ে ফুল তাঁত লগাইছে ফুল বাচিবলে মাতি আছে, নেযা নে ভালকে তালৈও যাব লাগে। অ', অ', অ', হ'ব দিয়া, আহিবা গৰম বন্ধত আহিবা থকাকে কেইদিনমান। হ'ব দিয়া। উম